আহ, উম
কি কৰিছ
উ কাপোৰ ধুই আছোঁ
অ', অ', ভাত পানী খালি নে নাই?
ভাত খাল মই না খোৱা ইিহঁতে খালে
কিহে বনালি ভাত
ভাত মধু লং টেঙা দি মাছ বনালো
তাৰপৰা সিহঁতি ঘৰতে আছে নে
সিহতি ঘৰতে আছে লাইনতটো নাছিলে যে সেইকাৰণে কাপোৰ ধোৱা দেৰি হ'ল আকৌ
আহ,
এ, এতিয়া আহিছেহে লাইন
অ', অ',
আজি ৰাতি যিহে কষ্ট হল লাইন টো নাই এই আহিব এই যাব বহুত দিন আহে ছবা সাতব মান কাটিছে লাইনতটো
বতৰ বেয়া আছিলে নেকি
বতৰ ভাল গৰম পুৰা কেনেকুৱা গৰমো থাক কিবা পোৱা নাই শুই
গৰমত চাগে হেৰিকেইটাও দিব পৰা নাই
উম
কাৰেণ্টটো আমি এতিয়া ইয়াত গালি দি থাকিলে কি হবয়া তাতো গ গৰম হৈ যায় নহয়
তাৰপিছতে সে এইবোৰ মোবাইল চাৰ্জ দিলেচোন গৰম হৈ, হৈ যায় উ তাৰ পাছতে একদম উম তিনটা বজাত আকৌ তিনটা আঢ়ৈটা এনেকুৱা ততে কাটিলে নেকি আঢৈটা মান বজাতে আকৌ কাটিলে এটাৰ পৰা তিনি কেইটামান বজাত হাহ পালো নাই শুবলৈ নাপালো ময়ো আহিছেপিনে গুড নাইটটো মানে লাইনতটো নাই ম
তোৰ মাতটো অকণ ফাটি ফাটিয়েইছে উম হম
তাৰ পাৰদাম তিনিটা বজাপা হা
তোৰ মাতটো ভালকে অহা নাই
তিনিটা বজা পা একদাম সাৰ পাই পাই আছো আহ
অ অ
নেটৱৰ্ক নাই নি
অকমান হেৰি লাগি লাগি আহিছে আকৌ অ এতিয়া শুনিছো
আহ
উম তাপা ভিন্দৌ ঘৰতে আছে নে
এই আছে ভাতগিটা খাই গৰমত একেবাৰে পকাতে পৰি আছে, এতিয়াহে লাইনটো আহিছে।
উম', গৰমো এনেকুৱা গৰম দিছে! ৰ'দটো পুৰা ৰ'দ দিছে, ৰ'দো ৰ'দ, গৰমো ধেই। এতিয়া অকমান আগত মই কাপোৰ ধুইয়ো, কাপোৰ ধুই এনেক কে-ডাঙত মেলিছোঁহে ইমান পতক্‌কে শুকাই গৈছে। জোতাযোৰ দি থৈছোঁ, জোতাযোৰ শুকালেই হ'বলা! এই যে কিবা এটা, এই চাইক কেলখন-চাইকেলখন অকমান ৰ'দত আছিলে, তাৰপা ইমান চিটটো ইমান গোন্ধাই গৈছেগে একদম পুৰা আ', তোমাৰ কিবা কিবি গোন্ধাই গৈছেগে, ৰ'দত থ'বই নোৱাৰি। এতিয়া যদি, এতিয়া যদি কেৰাহী এটা পাতি পেলাই, তেল অকন দি কিনে ডিম এটা এনেকে ভাজি দিওঁ ও', হেৰি হৈ যাব আকৌ।
উম'।
সিজি যাব, যিটোহে ৰ'দ দিছে।
উহ'।
আৰু ভালকে মাতটো আহা নাই দেখোন।
উম'।
নেটৱৰ্ক, নেটৱক্‌ নাই নেকি, লাগি লাগি আহিছে।
তাপৰা এহেঁতি দুটাই কি কৰি আছে?
এতিয়াও নাই, নাই আহানি?
নাই আহা। এ', লাগি লাগি আহিছে।
হেল্ল' এ', উৎপাত কৈছে আকৌ।
আহ', তাৰপা, মেলাচ-মেলা হৈ আছে হেনো তাবাপে?
কেথা
হেল্ল'
য়ে
উম', যাব লাগিব। তাকে যাব লাগিব।
উম'।
মেলা হৈ আছে হেনো তোতৰ তাত?
অ', শুনি নাই পোৱা নি তই? কথাবোৰ ভালকে নাই যোৱা নে কি?
অ', লাগি লাগি আহিছে আকৌ!
অ', জানোঁ, মোবাইলটোৱে বেয়া হৈছে নে কিয়ে নে!
উম', হেই কি কয় এইটো মেলা চাবলে গৈছিলি?
গ'লোঁ অ'।
উম', উম', কি কি কিনিলি?
এ', কিনিবলৈ কিনো আও, আহাঁতক দেখালো আও, তাতেই বহুত গিটকা গ'ল দেখোন। তাৰপা, খাবলে আনিলোঁ।
উম'।
তাৰপা, এই লআক পেন লৈ দিলো সেয়াই।
অ', অ'। উহু', তাপা আকৌ যাবি নে কি?
জানোঁ এতিয়া, কি কওঁ, যাবলে পাওঁ নে নাপাওঁ নে!
উম', ইমান ওচৰতে হৈছে, যাব লাগে।
পইছা বিচাৰিছো আকৌ দিয়ে নে নিদিয়ে।
আহ। তাৰপিছত নাই মোক দিব কৈছিলে মোৰ ওচৰতো ৰ মই চাই লওঁ বাৰু।
উম। এইকেইদিন নাযাম আৰু চাগে সোমবালকে।
সোমবাৰলৈকে ৰখি দিয়ে মইও জানো পইচা আজি পাবও পাৰো নেকি।
অ'।
এজনীয়ে দিব আছে পইচা।
অ'।
তেতিয়া পালে মানে দি দিম আৰু তোক।
অ'।
তাৰপৰা আমাৰ ফালে নাহ নেকি?
আই অ', ৰ গৰমে হে যিটো দিছে।
উম।
ভাত খালী নেকি?
ভাত খালো। ঘৰত হেৰি কি কয় এইটো আলু গুটি তাপা এই এ কি কি দিম আছিলে বইল কৰিলো সেয়া তাৰ পা পিতিকা কৰিলো খালো তাৰ পা ম ৰাতিলে মছ চাছ আছ কিব কিবি। মাছে আৰু হেৰিয়ে বনাইছিলে ঔটেঙাই।
আহ।
উ সেই আমাৰ ৰাতিলৈ আছে মায় ভাত খোৱাই নাই ভাত খাই খাই নখা
অ'।
চাহ অকন দিলো চাহ খালে তাপা ফ্লাক্সক ভৰা থৈ দিছো চাহ।
উম।
মোৰ তাকে এইফালে যাও সেই কি কয় তো বজাৰৰ ফালে লগৰ এজননি লগ ধৰিছে।
অ'।
তিয়কে যাওঁ সেইফালে।
অ', ময়ো যাব লাগে বেংক পাই পাহৰিছিলোৱেই।
উম উম।
কেইটা বজিলে যানো এতিয়া। দহটা পঞ্চল্লিছ। ময়ো বেংগ গৈ আহো নহলে আজি নগলে আকৌ কাইলৈ শনিবাৰ বন্ধ থাকিব পাই ঠিক নাই।
মাতটো আকৌ ফাটি ফাটি আহিছে আকৌ তাৰ পৰা কঠীয়া ৰুইছে নেকি
নেট্ৰৱকটো
এই ফাটি ফাটি আহিছে নহয় আকৌ আধা আধা আহিছে
তাপা দেতা আছে নাই
দেতা আছে দেউতাই কঠিয়া তুলি আছিল তাপা এতিয়া অকণ বহিছে হি
কঠীয়া নাই এতি এইকেইদিন ৰ'দ দি আছে যে বোকা নাই এতিয়া
উ উ ত তেইফালে আৰু দলনিহে দলনি জুক চুক ধেই ওলাই নহয়
উ আমাৰ দেশত সে এইবাৰ নাই বুলিছে পথাৰলৈ গৈ থাকে যে উ
এবাৰ ইমান জুক ওলাইছিলে অ
উম মই সেইটো কাৰণে নন নৰুং গে আকৌ
ভৰিটো পেলাবই ন লাগিয়ে আহে একেবাৰে
এইবাৰ নাই লগা বুলি কৈছে পথাৰলৈ গৈ থাকে নহয় গৰু দিবলৈ যায় মাছ চেপা পাতিবলৈ যায়
উম
উম
এইবাৰ ইমানকে তেনেকে হেৰী জোক চুক বিলাক নাই আৰু জোক চুখ যেতিয়া থাকে তেতিয়াহে ভালকে হ এইবোৰ ও হেৰিবলাক হয় ধান বিলাক আজিকালি জোক চকু নাইকিয়া হ'ল ধান বহু বেয়া হৈছে
উ
এইবাৰ আকৌ আমাৰ এইফালে শামুক চামুক ধেৰ ওলাইছে
উমম অ
কাপোৰ ধুই হৈছেগে নাই
সম মান নাইতিয়া জানো উম কি হল কঠিয় বোলো দেউতা অকলে তুলিছে নেকি
দেউতাই অকলে ন তলা মাও তুলিছে
অ
মায়ে এতিয়া বান্ধিছে গে তোলা নাই এতিয়া এই ইমান ৰদ দিছে গে তুলিব নালাগে ইমান ৰদ দি থাকোতে
উম
আবেলিকে তুলিলে তুলিব বোলো
উম
ত এতিয়া বান্ধিছেহে মা দেউতাৰ বাও বহি আছে মায়েহে বান্ধিছেগে
উম
আমাৰো জানো এইকেইদিনতে দিব চাগে বোকা উম
উম
হ'ব দে তেতিয়া মই যাও বজাৰৰ ফালেকে
হম
হ'ব দে তেতিয়া বোলো মইও যাও বজাৰ
আহ আহব দে